অ কক
এয়া
কি কৰিছে? অ কওকচোন?
এ এফালে যাব লাগিছিলে।
কেতিয়া যাব
এতিয়া মানে আবেলিকৈ যাম বুলি ভাবিছিলো। তাকে কাম আছিলে মানে মই টাউনৰ ফালে গলো হয়। টাউনৰ পৰা মানে অলপ কিবা কিবি বজাৰ কৰিবলগীয়া আছিলে।
অ কিবা ল'ব বজাৰ পা।
কিবা ল'ব মানে ঘৰ মোৰ এই কাপোৰ কানি যে কৰো যে হেবিক কৰা এমব্ৰইডাৰী কৰা তাৰ পিছত মানে দেও বাৰলৈ এই মানুহজনীক ৰুমাল কেইখনমান বনাই দিব লাগে বিয়াৰ তাৰপিছত আকৌ এখান এই যোনখন দৰাৰ ৰুমাল যে এখন বনাবলৈ দিছে মানে হেৰি পাটৰ কাপোৰ কিনি পেলাই। এতিয়া মইতো নাজানিম ন। মই তেনেকে কিনা নাই যে মই এনেই এয়া কাপোৰ ৰুমালৰ কাপোৰ কিনিছো বাৰু। পাটৰ ৰুমাল খন কিনিবলৈ মানে কেনেক- কত ক'পা আনিম কি কথা মই নাজানো মানে তাৰপিছত সেইকাৰণে-
আমি যাম তাকে আমি যাওঁ নেকি ন মোক কেইখনমান দোকান চিনি পাওঁ বাৰু তাতে।
উম
মোৰো দুটামান মানে কাম আছিলে তাতে কৰি আহিব পাৰিলোঁ হয় ন
এয়া পাৰিম আৰু এ অইনৰ মালৰ কাপোৰ লব পাৰিম আকৌ পটি সেইখিনিও পাৰিম কিন্তু পাটৰ কাপোৰ ক'ত পাম এতিয়া এইটো নাজানো যে মই তেনেকে
অ দুখনমান চিনাকী দোকান আছে। তাতে গ'লে ভাল হ'ব তাতো ভালো পাম। চিনাকি দোকান হ অলপ কম বেচ কৰি দিব। অ মোৰো কিবা সৰু সুৰা কাম এটা আছে তাতো ভাল হ'ব কৰিলে।
কিমান মান ল'ব চাগে পাটৰ এখন এ দৰা বৰণৰ কামি হেৰি ৰুমাল খনৰ কাৰণে।
এতিয়া তাত গলেহে গম পাম ময়ো ইমান সঠিক ভাৱে নাজানো নহয়।
উম।
তাত গ'লে সুধিব লাগিব ভালদৰে কেনেকোৱা মানে এতিয়া ষ্টাইল বোৰ বেলেগ বেলেগ ন আহিছে। ত' ষ্টাইলবোৰৰ ওপৰত ডিপেণ্ড। কৰে যেনেকোৱা ডিজাইন হ'ব তেনেকোৱা দামো হ'ব।
মানে কাপোৰখন মই আনিব লাগিব।
অহঁ।
ফুলটো বনাই দিব লাগে ফুল বনাই। য়া প্ৰতিশ্ৰুতি লগাই দিব লাগিব। অ দেওবাৰে আহিব অৰ্ডাৰ টো তাৰপিছত মোক মানে কৈছে বস্তু। বস্তু খিনি আনি থলে মানে হেৰি আমি সোনকালে লৈ যাম আৰু। মানে এই যোন।
উম। অহ।
কথা এইটোৱেই।
আপুনি মানে বোৱা কৰা কামবিলাক কৰে।
মই সেইখিনি চবেই কৰোঁ পোৱাতো নকৰোঁ মই এয়া এম্ব্ৰইডাৰী কৰা।
অহঁ।
লোৱা।
অঁ এই মই গম পোৱা নাছিলোঁ নহয়। আপুনি কৰে ন উম উম। সেইটোয়ে কিবা এটা জানিব লাগে বাৰু ঘৰতে তেতিয়া নিজে। অ বুলি ক'লেও ন।
উম সেইখিনি জানো। তাৰ পা এতিয়া ৰুমাল খিনি বৰা পিছত মানে তোৰ কাপোৰ বিয়াৰ কাপোৰ চিলাব। দিব দহিবাতিবলৈ দিব।
অ আকৌ সেই বিয়া কাপোৰ বুলি ক'লে আকৌ লগে লগে সুধে নহয়।
অ তাৰপিছত ব্লাউজ দিব আছিলে বোলে। ব্লাউজ কিনি দিলে মানে আমাৰ মোৰ এজনী আছে নহয় ভতিজা।
অহ।
দি দিম চিলাবলৈ।
অ আপুনি মানে হেৰি কি বুলি কয় মাৰ্চ মানে একেলগে হেৰি কৰে।
অ গোটেইটো লৈ লওঁ।
অঁ গোটেইটো লৈ লয় তাৰপিছত মানে চিলাব দিয়ে আপুনি যদি পাৰে।
উম উম মই এতিয়া দহি বতাহ খিনি জিলোৱা খিনি মই কৰি দিম। ব্লাউজ খিনি মানে মই চিলাবলৈ অকণ দিগদাৰ হৈ যে। তাৰপছত ভতিজা ছোৱালীজনীক দি দিওঁ আৰু তাইক দি দিওঁ।
অ আপুনি মানে ব্লাউজ টো নোৱাৰে যেনিবা বাকী দহিব। এটা কামটো আপুনি কৰে। অঁ অঁ যোনবিলাক বস্তু যে আপুনি ব্যৱহাৰ কৰে সেইবিলাক মানে টাউনৰ পৰা আনে নে ঘৰৰ ওচৰত। উপাই।
মই টাউনৰ পৰা বেছিভাগ নানো মই ওচৰৰ পৰাই আনো মানে। আমাৰ ওচৰতে আছে যে অকমান ওলাই যাব লাগে আৰু। অঁ তাৰছ তাৰাপই আনো প্ৰায় বস্তু মই তাৰ পৰাই আনো দহি বতাহ সূতা। চিলোৱা গুলি। তাৰপিছত মেচিনৰ মানে যিমান সামগ্ৰী পায় মানে মই ইয়াৰ পৰাই আনো। চিন্তাৰ পৰা ভালেই বেয়া বস্তু নাপায় বাৰু
কিছুমানৰ সূতাটো দেখিছেনে অলপ ভাল নিদিয়ে ভাল নিতিয়া মানে দোকানখন মোৰান এখন ভালেই দোকান ভালে পাওঁ বেয়া নাপাও উ এই ডেকা গাওঁখনে যোৱা নাই অঁ দামটো কিমান কয় তেনেকে
দামতটো এতিয়া কিছুমান এখন দুখন আছেকেইতিয়া আমাৰ এতিয়া চেণ্টাৰত দুখন আছে যে তাতে ফলচটো লয় এখনত পঁচিশ টকাকৈ আকৌ ইখন দোকানত বিশ টকাকৈ লয়
অঁ
একে ওচৰাওচৰি কিন্তু হেৰি দামটো এটাত
অঁ অঁ ডাউন চাই খাম মানে আৰু মানে দামতটো ভাল হলে বস্তুতটো ভাল অঁ অঁ কিন্তু এজনী মানুহে বিশ টকাহ অঁ অঁ অ মানে হেৰি হৈ আছে প কম্পিটিশনৰ নিচিনা
অ সেইকাৰণে মই কি কৰা জানো নে ফলচটো মানে যোনজনে বিশ টকা কৰিলে তাইৰ পৰা আনো তাৰপিছতু সূতা খিনি এইমানজনী ত পৰাৰা আনো এইমানজনীয়ে সূতাটো ভালে নাই আৰু কালাৰটো মিলাই দিব পাৰে যোন নে ফলচটো বি টকাকৈ লয় সেই মানুহজনী তাত গলে মানে তাই সূতা কালাৰটো মিলাব নাজানে অ সেইটো কাৰণে তাৰাইপ পৰা মই সূতা নানো
অ পাই চাগৈ ইমান টা চাগ নাজানে গম নাপায়
উম কিন্তু মানুহজনে চিলোৱা কৰা চব মানুহজনে কৰে ব্লাউজ চিলোৱা দহি বতাহ কাপোৰ জলোৱা চব কৰে জানিব লাগে কিন্তু সুতাটো মানে কালাৰটো মিলাই দিব নাজানে উম
সেইটোতো গলে দিগদাৰ হয় বাৰু জানা শুনা দোকান গলে কি সোনকালে পাৰি
সেইটো কাৰণে মানে ইজনী মানুহৰ ওচৰত পৰা আনো মই যোনজনী মানুহে মানে পঁচিশ টকা আ যে ফজটো লয় সেইজনী মানুহৰ ওচৰত মানে মই সূতা খিনি ধুনীয়াকৈ মিলাই কৰি লৈ আনো ত ফলচটো দৰকাৰ হলে মানে ইজনী মানুহ
অঁ ফলচটো মানে ক'ত লগাই এ মেখেলা আহঁ
তাত ফলচ লগাই শাৰীত লগাই আকৌ এতিয়া চাদৰ চব কৰো উম
মানে যি যি দিয়া কৰে আৰু
উম চাদৰত পতি লগোৱা পতি খিনি যে চাইড পতি খিনি যে আহে যে তাৰ লগতে আহে তাত মই লগাই দিওঁ ছাতৰ প্ৰতি মেখেলাত
অঁ অঁ মানে ফচলটো মানে কি মেখেলা তৰ কাপোৰ যে লগাই যায় মানে আপুনি গোটেই কাপোৰযোৰ ৰেডি কৰি দিয়ে নে নে অকল আধা কৰে অঁ তাৰ বিনিময়ত মানে কিবা এটা লয় আৰু
কিবা তাৰ মানে ভালে প
অঁ অঁ এনেইতো হেৰি ব্লাউজ টো চিলাব নোৱাৰিলে মানে আধাখনীয়া হৈ থাকে
সেইটো আধাখনীয়া হৈ থাকে সেইটো কাৰণে অকণ দিগদাৰ হৈ আছে এনে গোটেইখিনি মই কমপ্লিট কৰি দিওঁ ব্লাউজটো বাহিৰে চিলোৱা দহি প
অঁ উ ব্লাউজ টো বিনিময় মানে ব্লাউজটো পইচাটো আপনিয়ে লয়? নলওঁ নলওঁ জোনে চিলাই দিয়ে তাইকে দিওঁ, অঁ অঁ। মই নলওঁ।
কিয় কাৰণ তাই্ক এ তল কাপোৰ আনিব আনি চিলাব ইমান কষ্ট কৰিব মইনো কেনেকে পইচাতে লাওঁ উম কষ্টতটো হয়য়েই এতিয়া কা
উম অহ ব্লাউজ টো চিলাও বুলি কলে এদিনত হোৱা বস্তু নহয় আৰু এইটো সময়ো লাগে। আহ আহ। ঠিকে কৰে অ অ ঠিকে কৰে মিলি কৰি গম ব হেৰি কৰে আৰু
উম।
কৰিছিলে ভালেই, তাই বাকী বিলাক জানে নে নাই? তাই বাকী বিলাক জানে নাই? জানে তাই বাকী বিলাকো জানে। অঁ ত ছোৱালী মানুহ ন অ ইমান মানে ব্যস্ত হৈ থাকিবলৈ নিবিচাৰে অ।
ভাল নাপায় সেইটো
অঅঁ আহ কেতিয়াবা কেতিয়াবা কৰে চাগে তাই?
কেতিয়াবা কেতিয়াবা কৰে মন গলে কৰে।
অঁ অঁ অঁ। অ আহ
তাকে। আউ বা বেলেগ দৰ্জি
তাই বেলেগ দৰজি। আকৌ তাই অ আকৌ নিজে নিজে চোলাবিলাকো চিলাই লয় নহয়, ডিজাইন দি দি।
অঁ এ
ডিজাইন দি দি চাই চিলাই লয়।
ক'বচোন ক'ত আছে তাইৰ ঘৰ ময়ও চিলাবলৈ দিম নেকি। অঁ ভালেই চিলাই নে? ভালে চিলাই ধুনীয়া চিলাই, অ মানে ভাল পাইছে আপুনি চিলোৱাটো?
পাইছো বহুত ভাল পাইছো এ মানে বহাগৰ বিহুত মই কাপোৰ এযোৰ লৈছিলো তাৰপিছত চিলোৱা দহি কতা খিনি মই কৰিলো তাৰপিছত তাইক কলো ব্লাউজটো মোৰ চিলাই দে। তাৰপিছত আকৌ মোৰ লগতে বৌজনী আছিলে বৌজনীয়ে কলে তুমি কত ছিলাবা? সুধিলে মই কৈছোঁ মই আমাৰ আ মোৰ ছোৱালীজনী তেনে কলো কৈছে মোকো লৈ বলা। তাৰপিছত বৌজনীকো লৈ গলো বৌজনীয়ে দিলে চিলাবলে। তাৰ তাৰ আগতে আকৌ মোৰ লগৰ এজনী আছে
অঁ। আপুনি লগৰ লগৰখিনিকো চিলাইছে মানে আপোনাৰ? মোৰ লগৰো চলাইছিলো আক। অ আপোনাৰো আপোনাৰো চিলাই লয় নিজে?
উম মোৰ অঁ।
অঁ অ মানে আপোনাৰ যোন মানে যোনবিলাক এ মে ব্লাউজ হয় সেইবিলাক ছোৱালীজনীকে চিলাব দিয়ে।
দিওঁ মানে তাই বেছি দিন নাইছিলোৱা
নতুন মানে?, এ অজি অলপ দিন হৈছে, আৰু কিন্তু নতুন যদিও ধুনিয়াকৈয়ে চিলাই মানে। অ ভাল ভালকে চিলাই ন? অ
কিন্তু মোৰ লগৰ এজনী আছে আগতে মই তাই তাত দিচি দিছিলা বো যিমান ব্লাউজ হয় মানে তাইকে দিছিলো। এতিয়া এই আমাৰ একো নাই আৰু মোৰ ভতিজা
আহ। তাই সেইয়া শিকিছে মানে, তাই মোবাইলত চাই চাই কৰিছে। মোবাইলত চাই চাই ন কিছুমান কৰ্চ থাকে যে আজিকালি
উম
অ অঁ অঁ ঠিকে আছে তেতিয়াহ'লে ভালকৈ আপোনালোকৰ লগৰবিলাকচিলাই দিয়ে
দিয়ে অ মই এতিয়া পালে মানে লগৰ পালে মানে মই তাইৰ ওচৰলৈকে লৈ যাও যদি কোনোবাই কয় ব্লাউজ চিলাবলগীয়া আছিলে বুলি মই বেলেগত যাবলৈ নিদিওঁ আৰু তাই ওচৰকে লৈ যাম এতিয়া নিছো বাৰু এতিয়া পোৱা নাই পালে মানে তাৰ ওচৰকে নিম আৰু
তাকে এ মোৰো তেনেকুৱা কিবা কিবি আছিলে আপুনি কব ময়ো চিলাব দিলো হয় ন ভাল চিলাই যদি নিজৰ নিজৰ হেৰি তাই ব্লাউজটো চিলাই দিব মই কাপোৰটো চিলাই দিম অহ চিলাই দিলে কিবা এটা মিলি যায় উম উম দুইফালে দুইজনে মিলি থাকে মিলি থাকিলে কিবা এটা আহি থাকিব আপোনাক কোনোবা আহিলে আপুনি দিলে আকৌ তাই কিবা এটা আহিলে আপোনালৈ দিলে নোৱাৰো তো দুইফালে মিলি থাকিলেই হ'ল আৰু তাকে এতিয়া যদি বিয়া কাপোৰ খিনি আহে উম আহিলে মানে যদি ব্লাউজ চিলাব লগিয়াহয় তিনিটা হওক চাৰিটা হওঁক উম উম চিলাব ব্লাউজৰ পঁইচাটো তাই পাব- অঁ অঁ একে কথা দুয়োৰে মিলি থাকিলেই হ'ল উম ঘূৰাই পঠিয়াব নালাগে যিহেতুকে জানেই ন অ মই এতিয়া নকৰা আৰু উম
আগতে বহুত ব্লাউজ পিচ ঘূৰাই ঘূৰাই পঠিয়ালো মই চিলাব নাজানো তাৰ পাছত আকৌ যোনজনী মোৰ লগৰ চিলাই মানে তাইক ব্লাউজটো চিলাবলৈ দিলে- আজি চিলাব তাই তিনি মাহলে নিদিয়ে মোৰ ভণ্টিয় ব্লাউজ এটা চিলাবলৈ দিলে দুবছৰ-
এ
দুবছৰৰ মূৰত সিদিনাখন দিছে এই সিদিনাখন দিছে বহাগৰ বিহুত সেইকাৰণে মই তাইক নিদিওঁ আৰুচিলাবলৈ বোলৈ তাইক দি পেলাই মই ব্লাউজডাল ফচাই থকাতকৈ মই এইকে দিম তাই চিলাই দিব সোনকালে তাই তো মই চিলাইবলৈ দিছিলো কেতিয়া দুদিনৰ আগত দিছো তাই বিহুলৈমোক কমপ্লিট কৰি দিছে। বেছি দিন লগা নাই দুদিন বা তিনদিনতে হৈ গৈছে। তাই বেছি টাইম লোৱা নাই আৰু তাই মোবাইল শিকিছে যদিও
কা কা কাপোৰৰ কোৱালিটিটো ভালেই দিছেনে
উম
ভাল ন
ভাল দিছো অহ
অৱ এনেই, বাকী বাকী বস্তুবিলাক মানে খৰচাটো সিহঁতে দিছে নে আপুনি আনি ল'ব লাগিব মানে।
এ ব্লাউজৰ খৰচটো